তই কি কৰিছ?
অ' এনেই আছোঁ। তুমি?
ময়ো এনে আছোঁ।
আ, ক-কলেজ গৈছিলা নেকি?
কলেজ আজি গৈছিলোঁ বাৰুতে এপাক।
অ' এনে ক্লাছ পাতিবোৰ হ'ল নাই নগ'লো ক্লা
অ' ক্লছ দুঘণ্টা কৰিলে।
অ', অ' মই তোমাক দেখিছিলোঁ, মই টাউন গৈছিলোঁ তুমি চাহ খাই থকা দেখিছিলোঁ হোটেল এখনত।
আচ্ছা, তুমি টাউন কিয় গৈছিলা এনেই?
এনেই গৈছিলোঁ।
আচ্ছা আচ্ছা। কলেজ কিয় নাহিলা?
হে, আজি অলপ গাটো বেয়া আছিলে, যাবও মন নগ'ল ৰ'দতো যিহে তাপ।
অ' সেইটো হয় বাৰুতে।
উম, বাকী হেৰি, তুমি কিবা খাই আছিলা হোটেলত?
অ' আমি ক্লাছ চাছ কৰি এনে চাহ খাব গৈছিলোঁ। চাহ চিঙৰা।
অ'। এই তোমালোকৰ যে এতিয়া গৰমৰ বন্ধত কিহৰ ক্লাছ হৈ আছে?
গৰম বন্ধ আমাৰ ইণ্টাৰ্ণচিপ কৰি আছোঁ এতিয়া।
কি বিষয়ৰ ওপৰত?
আমাৰ এইটো তোমাৰ কম্পিউটাৰ কিবা ডাটা মেনেজমেন্টৰ ওপৰত।
অ'।
তুমি কৰা নাই নেকি ইণ্টাৰ্ণচিপ?
আমাৰ ইণ্টাৰ্ণশ্বিপ কৰিছোঁ, আমাৰখন কিবা বেলেগ এ আইৰ ওপৰত।
আচ্ছা। কি শিকিছা ইয়াৰ ওপৰত?
ইয়াৰ ওপৰত তোমাৰ বহুত, তোমাৰ প্ৰকল্পসমূহ কৰাই আছে, তোমাৰ বহুত মানে জানিব লগা কথা বহুত থাকে ইয়াৰ ওপৰত সেইবোৰ শিকাই আছে
অ সেইটো তুমি এতিয়া আজিকালি ভিডিঅ চিডঅ কৰা দিয়া প নহয়
সেইটো হ আৰু
ভিডিঅ ফটো বনাই ন পইচা ইকাম কৰি থ বাা সেই
সেইটো হয় আজিকালি বহুত কিবা কিবি কৰিব পাৰি ইয়াৰ পৰা হয় ন
একদম অ তোমাৰ প চাহ চিঙৰা মিঠাই
অ লাকি ইফালে অহা যোৱা কৰিলা আমাৰ ঘৰত সোমাবা কাইলৈ যাম
অ যাম দিয়াপাক আচ্ছা যাম দিয়াপাক তোমাৰ ঘৰত
অ এইফালে অহা যোৱা কৰি থাকিলে আহিবা
অ'কে
আগিে আজি খেলিব নোযোৱা আবেলি
খেলিবলে এপাক যাম কিন্তু বৰষুণ আহি আছে যে নাযাব পাৰিম ন সেইকাৰণে চাগৈ
অ সেইফালে বৰষুণ নেকি
অ বৰষুণ দি আছে
আমাৰ এইফালে যি ৰ'দ যি তাহ ওলাবই নোৱাৰে
আমাৰ মানে ইমান টান বৰষু ন হয় তিিনকেইনা বৰষুণ আৰু ফিল্ডত গোটেই পানী হৈ যাব এতিয়া
অ আমাৰ আমাৰ এইফালে যদি খেলিব আহিবও পাৰা আমাৰ এইফালে বহুত ফুটবল ক্ৰিকেট বহুত ধুনীয়াকে মানে বহুত পৰি থাকে খেলা
পাৰি চাবলৈ কিন্তলে গৰমখনত ওলাবই মন নাযায় সেই দূৰলৈ
সেইটোও হয় বাৰু
ঘৰ ওচৰৰে খেলিব মন নোযোৱা হ'ল গোৱা মাহৰ পৰা
অ তুমি মাজতে যে লেপটপ এটা ল লৈছিলা ন
উম উম ল'লো এটা
অ এনে নাম কি আছিলে বাৰু
তোমাৰ মই আচুচৰ লৈছিলো আচুচৰ ভিভ বুক
অ তাত মানে গেম পাতিবোৰ ভালকে খেলিব পাৰি ন তাত
অ প মানে মোৰতো ইমান মানে গেমিং নহয় সেইকাৰণে তুম মানেে পঢ়া শুনা কৰা আনেহে ত গেম ইমান খেলিব নোৱাৰি বাইদউত
অ
তুমি ল'ম বুলি ভাবছা নেকি
নহ মোৰো এটা আছিলে আগতে ডেল বুলি কয় এইটো মানে তোমাৰ বহুত লাগে আজিকালি তাত কটাবোৰ ৰাখিবই নোৱাৰি
এ আজিকালি দামো বহুত পঢিছে তোমাৰ এতিয়া ৰেমৰ দাম বিলাক বাঢ়ি গৈছে যে
অ
তুমি এটা ভাল লেপটপ এটা কিনিব তোমাৰ সত্ত হাজ টকা মান লাগিবই
এইটো হয় বাৰু বহুত দাম বা মোবাইলৰ দাম শুনিছনেে নাই
মোবাইল এটা হৈছে কিনিব লাগে পইচা নাই এতিয়া
কিবা প্ৰব্লেম হৈ আছে নেকি
প্ৰবলেম মানে পুৰণা হৈছে যে অলপ চাৰ্জ তাৰ্জ নৰখা হৈছে ভালকে
অ অ এতিয়া ভাত পানী খালান নাই
খেলো খালো তুমি খেলা
উম খালো দিয়া
ভাত খালো বোকাা মানুহ আছে ভাত দিলো গৈ
অ পথাৰ গৈছিলা
অ পঠালে ঘ ম ত বাৰ
অ তাত কি মানে হাল চাল বাবও পাৰিছেনে দেউতাই
অ' তাই তিহে
উ নহয় মানে বৰষুণ নাইতো বহুত দিন হ'ল বাৰিষ শ্ষা চিতিনো হ'ল বৰষুণো নাই তাতে মানে পানীও নাই।
বেছিণ্ পনীয়া ডিছে।
মেচিন দি পানী দিছে কাবাৰ যদি মাটিবোৰত যদি পানী নাই সেইবোৰলৈ পানীটো গুচি যায়।
অ' আৰ মেজ যে তোমাৰ এনেকে ধঢিৰ মাতি নাই। মানে আমাৰ আ মাটিখিনি তাতে দুটা জেগা আ মানে মাটি চ পথাৰ নহয় মানে মেৰত।
অ', অ'
অ'।
এক মানুহ লাগি আছে?
অজি অ' আছে।
অ' কিমান মানুহৰ কিমান মানু কিমান মানুহ লাগি আছে?
অ' তিনিনে ৰৰুৈ চ হৈ যাব তিজননে।
অ' এনে তাত কি কৰিবা এতিয়া খেতি কি কৰিবা?
ধান খেতি ধান খেতি বোকাৰী আছোনে উ ৰোৱণীয়ে।
অ'
এইয় আৰু ভাত দিল কথা কোৱা?
তোমাৰ ব্য্ৱসায় এটা কৰিছো তোমাৰ আচাৰৰ
আচাৰ ব্যৱসায় কৰিছা তে
অ' তাত বহুত বিভিন্ন ধৰণৰ আচাৰ আছে তোমাৰ গাহৰি গাহৰিৰ পৰা তাৰপিছত গাজ আম
অ'। অ' মান চিকেন বিাল এইবিলাকো এইবাক এইবিলাকো ৰাখিছা মানে।
অ' চবেই ৰাখিছেো তোমাৰ কিবা প্ৰয়োজনীয় আছে নেকি?
ট্ৰাই কৰিছা পাৰি কেনেকুৱা বনাইছা।
অ' নিবা আমাৰ মইতো বিক্ৰী কৰিয়ে আছো বাৰু।
অ', অ', অৰ্ডাৰ দিব লাগে নে নে কেনেকে দিয়া?
নাই নাই তুমি ঘৰত দিলেও ঘৰত ডেলিভাৰী হৈ যাব কিন্তু তুমি ঘৰ আমাৰ ঘৰ উপাই ননে লৈ যাবাৰু তুম কলেজােতেন।
অ' প্ৰাইচ কেনেকে?
প্ৰাইচ বেছি নহয় তোমাৰ কেজিতটো থ্ৰী ফিফটি।
আ আজিকালি আচাৰ মতে বিজনেছ কৰে দেই।
অ'।
অ' লাভ আছ নাই নাইটোত?
লাভ আছে এইটো মানে কিবা এটা নকৰিলে নহয় যে সেইকাৰণে এইটোকে কৰি আছো আৰু।
ভালে গৈছে দিয়া। অই কলেজ গলে ট্ৰাই কৰি চা ৰবা তোমালোকৰ ঘৰত সোমাই।
অ' লৈ যাব এটা।
অ'কে।
আজি কেইটামানত আহিলা আ কলেজৰ পৰা?
আছা ঘৰ পতে দুটামান বাজি লৈ আহি পেলাই। অকমান ঘূৰি পকি।
এইটো এতিয়া কিবা আ ছাইট ব্যৱসায় মই টাউনৰ পৰা তোমাৰ দেৰটা মানে বাজিলে।
অ' কোৱা? এনেকে ভবা নাই কিবা ক কথা কিবা এইডিয়া আছে যদি কোৱা।
এইতিয়া মানে কিয় ফাৰ্ম চাৰ্ম এখন খুলিব পৰা ব্ৰইলাৰ চইলাৰ।
পাৰি পইচা লগাব লাগিব ন কিমান মান লগাব লাগিব?
বিশ হাজাৰ মান টকা এটা খৰচ কৰিলে তোমাৰ ওলাই যাব প্ৰফিট অলপ ওলাব ছমাহ মানৰ পিছত।
এ কলেজৰ লগতে এইবিলাক অলপ মানে বুজাব তানহৈ যাই কিন্তু
সেইটো হয় বাৰু। নহলে মানে তোমাৰ হাত খৰচতোকে ওলাই থাকিব কৰি থাকিলে।
সেইটোয়ে হাত খৰছে টিউচন কৰি ওলাই থাকো।
অ', টিউচন কৰি আছে নেকি?
অ', চাৰিটা পাছটা মান পোৱালি।
অ', সিহঁতে কি মানে কোন শ্ৰেণীৰ?
এ ছিক্স ছেভেন।
উম ঠিকে আছে কি চবকে অকলে অকলে কৰোৱা নে কি একেলগে কৰা গোটেই কেইটাকে।
ন দুটা দুটা মে তিনিটা, তিনিটা গ্ৰুপকে কৰা হয় এটা গ্ৰুপত তিনিটাকে।
অ', ঠিকে আছে সেনেকে ভাল কি ঘৰতে কৰা নে সেইলক ঘৰলে যোৱা?
না আমাৰ ঘৰলৈ আহে।
অ'।
সেন্তক মাতি এটা টাইমত আৰু
অ', অ'। তাকে ৰবা তিনিতয়া খেলিবলৈ যাওঁ এতিয়া বেলি হ'ল।
অ', আবিলে আমাৰ এতিয়া বৰষুণে আনে কি খেলিব তাকে ভাবিছো কি কয়ো শুই থাকিব লাগিব।
অ', শুই থাকা, থাকা‌ সিদিনা খন তোমাক যে এক্সটেনশ্যন বৰ্ড এখন বনাই দিছিলো কি কৰিলা?
আছে, আছে পুৰা মোৰ তাকে চলি আছে।
অ', তাত তোমাৰ লেপটপ চেপটপ চাৰ্জ দিব পাৰা।
অ', মানে মায়ে কুলাৰটো লগাই থাকে যে মাৰ ওচৰত তাকে হ'ল।
অ'।
মই তোমাৰ লেপটপ বনোৱা সেই খন
অ', অ'।
সেইখন মায়ে লয় আৰু মাক মানে লাগে নো কুলাৰটো লৈ আহিবলৈ বেয়া
উম।
বাকী মা ভালে।
উম, ভালেই ভালে তহঁতৰ ঘৰত ভাল।
উম ভালেই দিয়া আৰু ঠিক ঠাক চলি আছে।
অ', আমাৰ এইফালে তোমাৰ খেতি বাতিও কৰিব পৰা নাই বৰষুণেই নাই মাটিত পানীই নাই।
পথাৰত পথাৰত পানী মানুহবিলাক ঘৰ ওচৰ মাটিখিনিছে।
অ', এইটোত গতিত হ'লে দেখোন বাৰিষা দিবা পানীয়ে নহব আৰু
ৰা বৰষুণতো হব নেকি এইকেইদিনতে ৰাতি ৰাতি বৰষুণ দি খাক ৰাতিপুৱ ৰ'দ দি দিয়ে আৰু।
অ', দিডালে প্ৰকোপ ৰ'দৰ সেই ছাল পুৰি যায়। গছ গছনিবোৰো নহওক মানুহে কাটি পেলাইছে।
উম সেয়াই। গৰমত থাকিব নোৱাৰা হৈছে তাৰপিছত
অ'। দিয়া ঠিক আছে দিয়া।
ঠিক আছে দিয়া তুমিও খেলিব যোৱা ন।
অ', অ', ঠিক আছে দিয়া।
মই এপাক ওলাই যাওঁ দিয়া বাই, বাই দিয়া বাই, বাই।